হেল্ল'অ হেল্ল'অ, কি কৰি আছা হাহা নাই নেকি? মই মাততো পাইছো কিন্তু আহিছে ন?
অ, ময়ো পাইছোঁ, মই
কি কৰি আছা?
এইটো আছোঁ ত বাকী আ আ আপোনালোক কেতিয়া
হেল্ল'অ
মই, মই আৰু হেল্ল' শুনি আছোঁ দে। আহ, অ শুনিছোঁ ক, কি কৰি আছে এতিয়া? হয়, খেতি-বাতি আমাৰ হয়। কৰা হয়, অ, অ নিশ্চয়। চাহ তাহ খালি নে নাই, খাল বাব? হাল বাব মই নাজানো।
অ।
মই নাজানো, হালতো আজিকালি ট্ৰেক্টৰেৰে বায়, ট্ৰেক্টৰে বোৱা হয়।
অ, আগতে গৰু আছিল, উম। হাল এ দেখিছোঁ। গৰুদি হাল বোৱা দেখিলোঁ মৰি দিয়ে। উম।
মৈ দিয়া দেখিলোঁ।
আজিকালিতো অ, মৈ দিয়া দেখিলোঁ। আজিকালিতো নায়েই।
নাইয়ে। খুব কম, আছে যদিও খুব কম। হা আছে।
জেগাত আছে।
বাকী ধান ৰুব জাননে নাই?
আৰু ধান ৰুব এচ ধান ৰুব জানো। কিন্তু, ধান ৰুইটো বেলেগে ৰুব আহে নে ৰুই দিয়ে।
হয়।
এনে জানো আৰু কেনেকে দিয়ে। তাহাঁতৰ পৰা অলপ শিক শিকিছোঁ, শিকাটো ভাল। নিজৰ কাৰণে হয়নে।
এনেকে মানে পপোবা যেতিয়া সকলোৱে হ'ব সকলোৱে খেতিত ওলাই আহে, সকলোৱে ধান ৰুব আহে বা হা হাল মাৰে, তেতিয়া পথাৰখন এখন বেলেগ ধুনীয়া দেখা যায় ন? হয়, বেলেগ যায়। হয়। সকলোৱে মানে হাঁহি মুখে মানে আ অ, কি বুলি কয় সেইটো? অখন ৰোৱা টাইম বুলি কয় ন?
অ, হয় আৰু আকৌ ধান পকিলে আৰু বেছি ভাল লাগে পথাৰখন দেখাত ৰং। টো বেলেগ হৈ যায়।
হয়।
হয়, আৰু তেনেকেই আৰু অসমত খেতি, ধান খেতি।
এনে আপুনি, আপোনাৰ আপোনাৰ পিনে আপোনাৰ পিনে বানপানী হয় নে নহয়?
বানপানী আমাৰ ইফালে তেনেকে নহয়, বানপানীটো।
অ, ওচৰে পাঁজৰে, আপোনাৰ ওচৰে পাঁজৰে হয়নে নহয় বানপানী?
ওচৰে-পাঁজৰে, ওচৰে-পাঁজৰে নাই। ওচৰে- পাঁজৰেও নহয় বুলি ক'ব পাৰি, নহয়েই। মানে? আমাৰ ইফালে ত অজগা নহয়
নি নদী আছেনে নাই আপোনাৰ ওচৰে পাজৰে
নদী ন নদী আছে কিন্তু বহুত দূৰত আছে নদী আছে আমাৰ ইফালে দূৰত আছে
দূৰত আছে সেই নদীখনত চাগে বানপানী হয় হেল্ল' হেল্ল' হয় আপোনাৰ মাতটো আহা নাই হেল্ল' হেল্ল' আপোনাৰ মাতটো আহা নাই হেল্ল ডিছকানেক্ট কৰিলে নেকি